শুনিছো কোৱা।
কি কৰি আছা?
আছো এনেই, তুমি?
ময়ো আছোঁ ৰবা এনে।
অ', চাহ খালা? খালো মানে চাহ খাইছো ৰবা, খোৱা ৰাতিপুৱা চাহ খাইছো ৰবা।
অ', ময়ো চাহ খাইছো ৰবা। কি কৰি ভাল পোৱা পিছে তুমি? অ' ভাল আছে, অ', ভালে আছোঁ তুমি?
আছোঁ দিয়া ঘৰৰ ফালে ভালে আছে নে?
অ', আছে ভালে আছে।
অ',
মই অলপ আগত কিবা ইউটিউবত চাই কেনে বনালো। তাকে মানে মই চাই আছোঁ, বনোৱা নে তুমি? ইণ্টাৰনেটৰ পৰা কিবা কিবি চাইকেনে?
উ বনাও বহুত কিবা কিবি ৰেচিপি হওক কিবা কিবা মানে হেৰি হওঁক বনাও আৰু?
অ' মইো তো অলপ আগত ইউটিউবত চাই কেনে কেক বনালো! চা হৈছে ধুনীয়া হৈছে ইউটিউবতটো হৈ কেনে বহুত ভাল হৈছে জানানে মানে ইণ্টাৰনেটৰ যোগেদি বহুত কাম পাৰিছো কৰিব কাৰণে। এতিয়া কিবা এটা নোৱাৰিলে ইউটিউবত চাৰ্চ কৰো আহি যায় চব খিনি। বা সেনেকুৱা কিবা আছে কথা ত সেনেকুৱাকে চাৰ্চ মাৰিলে পাই যাওঁ মানে এইটোৰ কাৰণে বহুত ভাল হৈছে আৰু।
অ' কিবা নজনা কথা মানে ইণ্টাৰনেটৰ যোগেদি আমি পাব পাৰো। আৰু কিবা ধৰি লোৱা তুমি
উ।
পঢ়ি থকাৰ সময়ত কিবা ধৰি লোৱাক মেটছৰে কিবা নোৱাৰিলোঁ সেইটো আমি অনলাইনত চাই পেলাই মানে চল্ভ কৰিব পাৰো আৰু।
অ' সেইটো কাৰণে বহুত ভাল হৈছে ধৰা পঢ়া শুনা খিনিও ভাল হৈছে। আৰু কিবা মানে কথা চথা গম ন নাপালে এনেকুৱা জানা হৈছে। ধৰা লিংকিত হৈছে। এতিয়া মিছ' হৈছে ফ্লিপকাৰ্ট হৈছে এতিয়া ঘৰত বহিয়ে চব খিনি বস্তু পাও আমি। গ্ৰছাৰীৰ পৰা চিজি লাগে আৰু কি মানে এতিয়া বজাৰত যাব লগীয়া কোনো। কিয়ে নাই সেইটো কাৰণে হৈছে নহ'লে আগত দিনৰ মানুহেতো বজাৰত গৈয়ে আনিছিল। এতিয়া আকৌ মানুহে ঘৰত বহি বহি কৰে চব অৰ্ডাৰ কৰে ঘৰতে আহি যায়।
অ' তুমি ঠিকেই কৈছা আৰু। এতিয়া মানে ঘৰত বহিয়ে লাগতিয়াল বস্তু বোৰ পাব পাৰো আমি অনলাইনৰ যোগেদিয়ে যি মানে লাগে আৰু পতক আহি যায় আমি যাব লগা নহয়।
অ' আমি যাব। উম আজিকালি তো ইতিে চবতো অ অননলাইনে চললে অনলাইন বেংকিং তো। নহলে আগতো সবৰে লগত কেচ আছে। ছিজনতু কিন্তু এতিয়া নাই কেচ চবৰে লগত এতিয়া সুধিলে ক'ব অনলাইন আছে। সেইটোয়ে মানে ইণ্টাৰনেটটো হৈ ভাল হৈছে কিন্তু কিছুমান অসুবিধাও আছে দিয়াচোন আহ সৰু বাচ্ছাবোৰে আৰু এতিয়া মোবাইল নহলে ভাতে না নাখায় সেনেকুৱা হৈছে ন।
উটাৰ। আৰু ইণ্টাৰনেটৰ যোগেদি আমি মানে ইউটিউব হওঁক কৰবাত হওঁক আমি নোৱাৰা প্ৰশ্নবোৰ মানে চাব পাৰো আৰু আৰু ঘৰত বহিয়ে আমি ক্লাছ কৰিব পাৰো। মানে অনলাইন ক্লাছ আৰু হোৱাটছআপ ফেচবুক। এইবোৰৰ যোগেদি আমি মানে ধৰি লোৱা আমি আগতে মানুহবোৰে মানে টাইম আছিলে। কলে এজ সিজনৰ ঘৰত গৈছিল এতিয়া টাইম নাহেে আমি হোৱাটছআপ বা কিবা মানে ফোনৰ জৰিয়তে আমি মানে কথা পাতিব পাৰো খবৰ লব পাৰো। হোৱাটছএপৰ পাৰোঁ ভিডিঅ' কল কৰি।
হয় হয় মানে এইটো কাৰণে ভালছ এতিয়া দূৰত থকা বোৰেও মানে ধৰা কিবা। ডকুমেন্টৰ প্ৰয়োজন হ'লেও হোৱাটছপ কৰিয়ে লয় বা উম দেখা নাপাল সেনেকে ভিডিঅ' কল কৰি লয় এইটো কেনে ভাল হৈছে দিয়াচোন। ত সৰু বাচ্ছাবোৰৰ কাৰণে অলপ বেয়া হৈছে ধৰা আগতে লকডাউন হ'ল যে মাজতে। সেইটোৰ পৰাই মানে ইন্টাৰনেটটো বেছি হ'ল চলাকে মানে এতিয়া চব ল'ৰা ছোৱালী অনলন ক্লা অনলাইন থেব চব অনলাইন ব্যস্ত সেইটো কাৰণ বহু বস্তু জানে শিকে সেইটো কাৰণে ভাল হয়। ধৰা অৰ্ডাৰ চডাৰ কি উম।
আৰু মানে আমি ফেচবুকৰ জৰিয়তে বিভিন্ন খবৰ পাব পাৰো দেশ বিদেশৰ। কিন্তু এটা বেয়া হৈছে কি ইণ্টাৰনেটটো বেছি ব্যৱহাৰ কৰাৰ ফলত মানে ধৰক মোবাইলটো চোৱাৰ ফলত আৰু সৰু ল'ৰা ছোৱালীবোৰৰ মানে চকুৰ বেমাৰ হৈছে আৰু বহুত এই মান সিক ৰোগ হৈছে আৰু। আৰু পঢ়াৰ উঠি গৈছে কেৱল মোবাইলতে গেম খেলাতে ব্যস্ত হৈ থাকে অনলাইন গেম বা কিবাই হওঁক। আৰু মানে সৰু ল'ৰা ছোৱালীবিলাক চাবাচোন তুমি মোবাইল নিদিয়া ভাতে নাখায় কেৱল মোবাইলটোৱে লাগে। এনেকুৱা বেয়াও
তোমাৰো ঘৰত এনেকুৱাই হয়।
উম, সেনেকুৱা বেয়া হৈছে আৰু বেছি মোবাইল চোৱাৰ ফলত বেছি মোবাইল চালে আৰু চকুৰ বেমাৰো হয়।
হয়, ক্ষতি হয় সেইটো কাৰণে দিয়াচোন। কিন্তু কিছুমান ক্ষেত্ৰত ভালো হয় কিছুমান ক্ষেত্ৰত অসুবিধাও হয়। ভাল সেই কাৰণে হয় যে ঘৰত বহি বহিয়ে পাৰি চব কৰিব নিউজ চউজো পাৰি চাব।
উম, আৰু কিছু আৰু বে-বেয়াও মানে কি কি ভোৱা নিউজবোৰ যে আছে ফেক নিউজবোৰ সেইবোৰো মানে অনলাইনৰ যোগেদিয়ে হয় ন। চ' সেইবোৰ মানে মানুহৰ
অ'। সেনেকুৱাই ধৰা আমাৰো সেই সেনেকুৱা কিন্তু এ ভাল হয় কিন্তু আমাৰে ধৰা ভাল হয়। এতিয়া ঘৰত গেটৰ ওচৰত থিয়া হওঁ আ-আগতো বাছ ষ্ট'পত যাওঁ বাছ আহে। এতিয়াতো ডাইৰেক্ট অনলাইনত কেব কি কৰো বুক কৰো ডাইৰেক্ট ঘৰৰ ওচ ওচৰত আহি যায় সেইটো কাৰণে ভাল হৈছে। কিন্তু কিছুমানে জানে কিছুমানেতো চলাব পাৰিলে ভালে নোৱাৰিলেহে বেয়া।
সেই এটা ক্ষেত্ৰত ভাল হৈছে এটা বেয়া চোৱা আগৰ দিনত মানুহৰ এইবোৰ গাড়ী চাৰী নাছিল। ত' মানুহে খোজ কাঢ়ি যাব লগা হৈছিল। এতিয়া মানুহৰ বেমাৰ আজাৰো নাছিল। কিন্তু এতিয়া মানুহে হৈ পৰিছে মানে ঘৰতে চব বস্তু দিব আহে ঘৰৰ পৰাই যাব পাৰি। মানুহবোৰ এলেহুৱাও হৈ গৈছে বহুত।
হয়, হয় সেইটো কাৰণে মানুহখিনি এলহুৱা হৈছে।
উম।
আগৰ দিনত ধৰা গৈছিল চবে বজাৰত যায় নিজে হাতেৰে লাৰি চাৰি বস্তুখিনি আনে। কিন্তু এতিয়া অনলাইনত অৰ্ডাৰ কৰে ইহতে জেকুৱাই দিয়ে সেনেকুৱা লয়। কেতিয়াবা বেয়াও আহে বস্তুখিনি সেইটো কাৰণে অলপমান দিগদাৰ হয়।
এতিয়া আমাৰ ঘৰত দিব আমিতো নাজানো কেনেকুৱা ভাল দিছে নে বেয়া দিছে মানে বেয়া দিলেতো আমি কৰিব নোৱাৰো সেয়া আমি মানে দোকানত যাই নিজে কিনি অনাটোৱে মই বেছি ভাল বুলি ভাবো।
অ', বজাৰত গ'লে লাৰি চাৰি আনো বস্তুখিনি ফ্ৰেছ বস্তু চাই কিনে আনো। এতিয়া আজিকালি আৰু গ্ৰ'চাৰীখিনি অৰ্ডাৰ কৰিলে ইহঁতে যেনেকুৱাই দিয়ে সেনেকুৱা ব্যৱহাৰ আমি কি ক কৰো। পিছতে বস্তুখিনি দেখা পাওঁ মানে এইটো বেয়া আহিছে বা কিবা হৈছে। সেনেকুৱাই আৰু।
উম, সেনেকুৱা ভাল মানে ভালো আছে বেয়া দুয়োটাই আছে মানে।
অ', এতিয়াতো অনলাইনত একজামো দিয়া এটা হৈছে চিষ্টেম। অনলাইন এক্সামত পাৰি। আৰু ধৰা জব কিবা চৰকাৰী জব আহিলেও এপ্লাইৰ কাৰণে হয়। মানে আগতটো চবে কম্পিউটাৰৰ দোকানত গৈ কি কৰিছিল। এতিয়া ধৰা নিজে নিজে পাৰি আৰু মানে কিবা ডকুমেন্ট বনাব হ'লেও। নিজে পাৰি গুগলত বনাব।
আৰু এতিয়া মানে ঘৰত বহি আমি ক'ৰবালৈ যাব লগা হ'ল। এ মানে প্লেনৰ হওঁক বা ট্ৰেইনৰ হওঁক টিকেট আমি ঘৰত বহিয়ে বুক কৰিব পাৰো আৰু চোৱা আমি স্কুলত ধৰিলো স্কুল বা কলেজত কেতিয়াবা নগ'লে আমাৰ লগৰ পৰা আমি ল'ব পাৰো ইণ্টাৰনেটৰ যোগেদি মবাইলৰ যোগেদি। ল'ব পাৰো সেইটো এটা ভাল হৈছে।
অ', সেইটো কাৰণে ভাল হৈছে।
উম,
বেংকিং, বেংকিঙৰ কাম খিনিও হৈ যায় জল্দি।
অ', ঘৰত বহিয়ে আমি মানে, ধৰিলোৱা আমি কৰবাত গ'লো আমাৰ লগত পইচা নাই, মানে
অ',
পইচা নাই চ' আমি মবাইলৰ পৰাই মানে ডিজিটেল পেমেন্ট কৰিব পাৰো। সেইটো এটা ভাল হৈছে।
বহুত দূৰত মানুহ যও ধৰা এজনৰ পৰা আন এজনলৈ পইচা খিনি দিয়া হয়, মানে বেংকিঙৰ কাম খিনি এনেকে হয় আগত তো ধৰা সেনেকুৱা একো নাছিলে একেবাৰে ধৰা চিঠিৰ খামত সোমাই কেনে কি কৰিছিল আগতে কিন্তু এতিয়া অনলাইনটো হৈ কেনে ভাল হ'ল। একফাল দি ভাল, কিন্তু কিছুমান আৰু এতিয়া স্কেমো হৈছে হৈ আছে ন?
উম, সেইটো এটা বেয়া হল। উম, আৰু আগৰ দিনত আগৰ দিন দূৰ দূৰণ দূৰ দূৰনিত যেতিয়া মানুহবোৰ আছিল তেতিয়া চিঠি দিছিল। এমাহ দুমাহৰ পিছত উঠি যাই পৰিছিল কিন্তু এতিয়া এক মিনিটতে মানে মেছেজটো যাই পৰে।
অ', এইটো উম, হোৱাটছএপৰ জৰিয়তে মেছেজ খিনি যাই আৰু ধৰা ফেচবুকৰ জৰিয়তে ধৰা ঘৰৰ কিছুমান মানুহ আছে সি সিহঁতৰ লগতো থাক কে কণ্টেক থাকে ফেচবুকত ফ্ৰেণ্ডত সেইকাৰণেও ভাল হৈছে আৰু এইটো মানে চব ক্ষেত্ৰত কিন্তু জানিলে ভাল নাজানিলে তো এইটো বেয়াই হয়।
অ', মানে ভালকে-ভালকে ব্যৱহাৰ কৰি মানে সেইটো ভাল হয় বন্ধুত টাইপ হৈ পৰে কিন্তু বেয়া পাকে ব্যৱহাৰ কৰিলে সেইটো মানে বহুত বেয়া হৈ পৰে আৰু
বেয়া হৈ পৰে উম, অ', সেইটোয়ে আৰু
এতিয়া ধৰা স্কেম খিনি বহুত হৈ আছে আজিকালি ধৰা তোমাৰ বেংকৰ পইচা খিনি স্কেম কৰি কৰি চব কি কৰি আছে ইণ্টাৰনেটৰ যোগেদি হেকিঙৰ কাম খিনিও হৈ আছে ইণ্টাৰনেটৰ যোগেদি। উম, অ, সেইটোয়ে বেয়া হৈছে চব আ, বেয়াও আছে। মানে চলাব জানিলে ভাল নাজানিলেহে বিপদ টানি আনে।
মানে মোবাইল চোৱাৰো এটা সীমা থাকে সেইটো সীমাত যদি মানে চেৰাই যায় তেনেহলে বেয়া আৰু
অ', সেইটোয়ে মান অ', এক্সাম চেক্সাম হলেও ধৰা পৰীক্ষাৰ সেইটো পাৰি। চাব কাৰণে ৰি ৰিজাল্টটো সেইটোৰ কাৰণে ভাল হৈছে।
অ', সেইটো কাৰণে ভাল হৈছে ঘৰতে বহি চাব পাৰি আগত
বহিয়ে চব হৈ যায়।
উম, আগতে মানে কিবা ৰিজাল্ট পাব লগা হ'লে স্কুলত যাব লগা হৈছিল।
লগা হৈছিল উম, এতিয়া মানে এতিয়া মোবাইলৰ পৰাই পাৰি চব চাব। মানে বহুত বস্তু শিকিব পাৰো আৰু তেনেকে অনলাইন শ্বপিং মানে যেনেকুৱা আৰু টিকিট চিকিট গাড়ীৰ পাৰো বুক কৰিব ফৰ্ম ফিলাপ মানে বহুত ধৰণা আৰু ঘৰতটো বনাই খাব পাব পাৰি। ধৰা আগৰ মানুহে জানিছিল কিছুমানে কিছুমানেতো এতিয়াতো বেছিভাগ মানুহে ইউটিউবৰ পৰা চাই কেনে কি কৰে বনায়। শিকে ময়োতো সেনেকুৱাই কৰো মানে কিছুমান টাইমত ফ্ৰী টাইমত মই এইটো ইউটিউব চাই চাই বনাই থাকো ঘৰত, সেনেকুৱাই আৰু
ভাল অভ্যাস সেইটো এটা।
অ', সেইটো ভাল।
উম।
সেনেকুৱাই আৰু।
সেইবোৰ আমি চাই পেলাই মানে ঠিক কৰি ল'ব পাৰো আৰু ইণ্টাৰনেটৰ যোগেদি।
অ', সেই মানে ইণ্টাৰনেটতো হৈ কেনে বহুত ভালো হৈছে, একফাল দি কিছুমান ক্ষেত্ৰত বেয়াও হৈছে। বাচ্ছাবোৰৰ কাৰণে বেয়া হৈছে।
উম, একচুৱেলি বাচ্ছাবোৰক সৰুৰ পৰা মোবাইলটো দিব নালাগেই মোৰ মতে।
অ', দিয়াতে ঠিক আছে? আজিৰ কাৰণে ৰাখিছো, ভাল লাগিলে কথা কৈ তোমাৰ লগত।
মোৰো ভাল লাগিল তোমাল কথা পাতি, কিছুমান কথা শিকিব পাৰিলো।
অ', মইয়ো শিক শিকিব পাৰিছো, জানিছো, ঠিক আছে তে? অ', ঠিক আছে।